হেল্ল', শুনিছা নে?
অ, শুনি আছো কি কৰি আছা।
এ ভাতকেইটা খাই এজৰি হৈ বহিছো।
অ, ভাত কিহেৰে খালা।
এ ধাৰেই সোধা - সোধা আলু পিটিকা।
অহ ',
চ বেলি ভাতটো মানে ইমান হেৰি নহয় অ, আলু পিটিকা হয় কেতিয়াবা ভাজি অকণমান বনাই তেনেকুৱা দালি চালি। ন মানে।
অহ ', তাকাকে মই আছো এনে ভাত পানী খাই আবেলি ভাত
অ', আমাৰ আবেলি এতিয়াহে খাই উঠিছো সে মানে গেছটোও নাই। তাৰপাত সেইকাৰণে ইমান বনোৱা মেলা হেৰি খেলি মেলি হৈ গৈছে আৰু।
আমাৰো সেই ৰাতিপুৱা ভাল লাগে অ, গৰম - গৰম।
উম, অ, মোৰ ৰাতিপুৱা বেলাত টো আজি সেই তেনেকে খালো কালি ৰাতি পাহাত পানী দি থৈছিলে। তাৰ পিছত পানী দিয়া ভাত তাৰ পিছত খৰিচা পিটিকা তাৰপিছত আৰু কিবা কি আছিলে দেই কিবা গুৰি এটা চাটনি আছিলে। কি অ, বুটগুৰি - বুটগুৰি বুট মাহৰ অ,
উম, আজিকালি পানী দিয়া ভাত প্ৰায় নাখায়ে মানুহ বিলাকে টাউনত।
তাৰ পাছত অ, শুকান এনেকে সৰু - সৰু আলু গুটি একদম শুকান ভাজি বনাইছিলে তেনেকে নেমু জলকীয়া কীয়া লৈ আচাৰ লৈ খাবলৈ ৰাতিপুৱা সাজটো বহুত ধুনীয়া লাগে। মই মানে সেই পানী মোৰ ভাত থাকিলে মানে মই কওঁৱে আৰু পানী দি থবলৈ।
উম উম সেইটো খাই ভাল লাগে ন পানী দিয়া ভাতটো আৰু অকমান টেঙা টঙা হব লাগে আৰু
টেঙা টেঙা হ'ব লাগে অ তেল কণ পুৰা থাকিব লাগে ওপৰত। কেঁচা তেল।
কেঁচা তেল।
উম আমি খ খোৱাত পৰে দেই। এতিয়া আকৌ নতুনকে হেৰি হৈ আছে আকৌ আগতেনে ইমান হেৰি নাছিলে এতিয়া কেইদিনমানৰ পৰা তোমাৰ এই নেকে ফেচবুকে চেচবুকে পাই আছো মানে মই এইটো এই বেলেগ বেলেগ বোৰে ই অ। ট্ৰেণ্ডিং হৈছে মানে ট্ৰেণ্ডত নিচিনা হৈছে।
অ ট্ৰেইনিং নিচিনা হৈছে একদম বা এতি এ তাত সজা মেলি দিব আৰু পিয়াজ কেইটপা মানৰ সতে, তেনেকে দেখিলে খাবলে মন যায়।
অ খাবলৈ মন যায়, এ মাছৰ ভাজি চাছৰ ভাজি শুব লাগে। এই সৰু মাছটো ভাজি হব লাগে।
উম এই তোমাৰ গৰৈ মাছ চৰৈ মাছ ওলালে তেনেকে পিটিকা কৰি অকনমান নেমু চেপি দিব লাগে, টেঙা টেঙা ফ্লেভাৰ এটা আহি যাই ভাল লাগে।
ভাল লাগে অ সেইটো।
উম, টেঙা, এ, আজিকালি মানুহে প্ৰায় নেখায়। এতিয়া বাৰু খাব দেই, এতিয়া পথাৰত জানো, তোমাৰ পথাৰৰ পৰা আহি একদম, পানী দিয়া ভাতকেইটা, অ', ছিজন এইটোৱেই, অ' খায়ে আৰু অ', কঁঠাল গুটি, কঁঠাল গুটি
কঁঠাল গুটি অ', কঁঠাল আমাৰ হেৰি, লাগিছে বাৰু, হেৰি কৰিব পৰা নাই, মানে পাৰিব পৰা হোৱা নাই আৰু
অ', অ'। আমাৰ এইবাৰ এফালে কঁঠালেই নাই, তেনেকে খা-খোৱাই হোৱা নাই মানে, গুটিও খোৱা হোৱা নাই, কঁঠালো খোৱা হোৱা নাই।
আমাৰ এইফালে একদম টমটম, অথনি আগবেলা দেখিছোঁ, টমটমখনত ভৰাই নিছে কল-কঁঠাল একে বাৰে, এই পিছফালে মানুহ বহা জেগাত গোটেই ফুল হৈ গৈছে কঁঠালে।
অ', কঁঠালটো হেৰি খাব লাগে, কিন্তু গৰমত, গৰম বস্তু হ'লেও খাব লাগে আৰু এতিয়া হাতৰ সুধিত মানুহে
আৰু খাব লাগে আৰু বেছিকৈ নাখালেও মানে, তাক-তাককে চববোৰে টেষ্ট কৰিব লাগে। সেইটো নো, সেইটো নো, গৰম বস্তুৱে, সেইটো গৰমতনো কেলে দিছে? কিবা এটা কাৰণেটো দিছে তুমি চাবাচোন যিখিনি মানে, তোমাৰ হেৰি, সেইখিনি এনেকুৱা ছিজনতে দিয়ে।
এনেকুৱা ছিজনতে দিয়ে। হয়, অ'। তাকে হেৰি, সেইটোৱেই আৰু এতিয়া পানী দিয়া ভাতটো বিশেষকে পথাৰৰ পৰা আহি তোমাৰ, একদম পানী দি দিয়া ভাতটো খাবলৈ পালেতো আৰু
উম, শীতল হৈ থাকে। পানীখিনি আৰু খাই দিয়াৰ পিছত, পেট ভৰি যায়।
পেট ভৰি যায় অ', বিভিন্ন ধৰণৰ একদম পিটিকা, আলু পিটিকা বনাব লাগে মাছৰ পিটিকা, খৰিচা পিটিকা, বিহ জলকীয়া অকণ হ'ব লাগে।
হ'ব লাগে, অ'।
উম, আৰু ভালো না, স্বাস্থ্যৰ কাৰণেও ভাল, বহুত হেৰি আছে মানে এনাৰ্জি আছে সেইটোত পানী দিয়া ভাতটোত ঘ ঘৰুৱা চা
হলেও ইমান বেছিকে খাব নোৱাৰি আৰু আগৰ মানুহে যেনেকে সহ সহকে খাইছিলে তেতিয়া তেনেকে খাব নোৱাৰি তাত ধই যায়
এই পানীটোৱে পেটটো পুৰা তোমাৰ হেৰি কৰি দিয়ে ন ফুল কৰি দিয়ে ন আৰু টেঙা পানীকণ খাবলৈও নালাগে অ টেঙা পানীকণ খাইও ভাল লাগে
অহ
টেঙা পানী কণ খাইও ভাল লাগে কিবা এটা
উম ভাল লাগে ভাল লাগে
মই আক ভাল পাওঁ দেই পইতাৰ ভাতটো খাই
উম মইও ভাল পাওঁ আমাৰ মানে এনেকা এই গৰম দিনত আৰু ভাত মই কওঁৱেই আৰু মানে পানী দি থবলে
অহ তাকে আজিকালি সেইবিলাক এইটো কি কয় এতিয়া এনেকুৱা দিন তোমাৰ গাঁৱৰ মানুহৰ মানুহ বিলাকে গোটাব আও খৰিচা একদম এ ঢেঁকীত খুন্দিব পিহনা মাৰিব একদম ভৰাই মেলি থব
অ খৰিছাটো অ অলপ কমিছে আমি আমি আমবোৰে মানে এনেকে এতিয়া নজনা নিচিনা নিচিনাই হৈছোঁ নেদেখোৱেই নহয় তেনেকে প্ৰায় কৰ'বাত এক ঘৰত তেনেকুৱাহে আগৰ নিচিনা নিচিনা নহয় আৰু যেচা বৌ আগতে এইবোৰ কোৱা।
অ' আমাৰতো এবাৰ খোৱাত পোৱাই নাই ঘৰত নাই মানে কিনি আনিবলৈও মানে এ এতিয়া যোৱাও নাই। কলোকো ওলায়।
উম, খৰিচা আচাৰ টোও ভাল লাগে।
ভাল লাগে অ' আচাৰটো অলপ শুক উম। মইয়ো তেনেকে বনোৱা নাই। কিন্তু মই দেখিছোঁ আৰু সেই আগতে এবাৰ মায়ে বনাইছিলে মই বনাব বনাই মায় বনাইছিলে এনেকে ৰ'দত শুকাই পেলাই। অ' একদম অকমান অকমান শুকুৱাব লাগে আৰু তোমাৰ এৰ এৰৰত গোটেইতটো দিব নালাগে আৰু টান ৰ'দলে অলপ কমকে দি পেলাই ৰ'দত অলপ মানে হেৰিত এইটো কি কয় তোমাৰ কিবা জিৰা অকণমান গুৰি অকমান দি তেল দি পেলাই জলকীয়া কাটি কাটি দিব লাগে। তোমাৰ বৈয়ামত ভয়াই থ'লে খালি আছাৰ বোৰৰ সদায় চিচাৰৰ বৈয়ামত
চিচাৰতে থ'ব লাগে অ' চবেৰ থ'ব লাগে অকল এটা বুলি নহয় আৰু
অ' আচাৰ বোৰৰ চিচাৰ বৈয়ামত থ'ব লাগে।
প্লাষ্টিকত এই চ'ব বস্তুৱয়ে তোমাৰ প্লাষ্টিকত থ'লে চ'ববোৰে বেয়া আমাৰ এতিয়া এই একো নহয় কি হ'ব। বনো বুলি থৈ
কয় দিয়া হয় উম।
গৰমে গৰমে চিচাৰটোত ভৰালে হেনোও ইমান একো নাই। কিন্তু প্লাষ্টিকত ভৱালে প্লাষ্টিকৰ যিটো বেয়া সেইখিনি মানে তোমাৰ এই আচাৰতে হেৰি হয় নহয়। বা অ' আছাৰ বুলি কোৱা নাই মানে উম।
সেইটোয়ে হেৰি এইটো কি কয় সেই তেনেকে মানে বনাই মেলি আৰু হাত ন হাত লগাব নালাগে আচাৰ বিলাকত প্ৰথম পাই কটা পাই ধৰি হেতা লগাব লাগে আচাৰত। এই খৰিচা তোমাৰ অ' খৰিচাটো সেই এনেকে শু শুকুৱাই পেলাই ভাজিও খাই নহয়।
ভাজিও খাই অ' এই পিয়াজ দিবা এনেকে সৰহকে নহৰু দি অকমান দিব লাগে। বহুত ভাল লাগে খাই অ'ক সেইকনে ধুনীয়াকে ভাতকেইটা খাব পাৰি।
পাৰি অ' কোমল অংশটো পুৰা কাটি মেলি খাব পাৰি অহ'
অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰবোৰ কিন্তু বহুত বহুত মানে ভাল লাগে ন। খাইয়েও ভাল লাগে নিজৰ নিজৰ মানে তেজ বোৰ সুকীয়া, এতিয়া খাৰলিকন
খাৰলি কনো পানী দিয়া ভাতৰ লগত তো খাৰ মই ভাল পাওঁ দেই খাৰলি তাৰপিছত পানী টেঙা বুলি মই পানী টেঙাটো খাই পোৱা নাই আজিলৈকে কিনো বস্তু।
মই কোনটোত পানীটেঙাটো কোনটো বুলি কয় জানোঁ।
এই সেইটো সৰিয়হৰপায় বনাই নেকি টেঙা দি পায় বনাই হপায়।
হ'ব পাৰে অহ'
কিন্তু খাৰলিটো মানে কিবা এটা ভাল লাগে।
খাৰ টো খাব লাগে মানে এনেই তোমাৰ কল খাৰ হ'লো মাটিমাহৰ লগত বনাই হলোঁ। বা অমিতাৰ লগত বনাই খাৰটো মানুহে খাব লাগে। উম, এই প্ৰতিটোৱে খাব লাগে তোমাৰ খাৰ তোৰ যেনেকে খোৱা টেঙা অ' প্ৰতিটো সোৱাদেই ল'ব লাগে মানুহে মানে তিতাততো বহুত তিতাটোতো খাবই লাগে, এতিয়া স্বাস্থ্যৰ কাৰণে বহুত ভাল তিতাটো। মানে তাক শৰীৰৰ ঐ কি ছালৰ যিখিনি ৰোগ সেইখিনিয়ে টো টিপ তিতাটো খালে বহুত খিনি কমে এই এই তিতাৰ অ' তিতাতো নোপোৱাৰ কাৰণে ছালৰ ৰোগ খিনি ৰোগ হয়।
ৰোগ হয় অ' ছালৰ ৰোগ, ডায়বেটিছ ডায় ডায়বেটিছ টো উম, ডায়বেটিছ টো তিতাই বহুত দমায় আকত
অ' আমি মানে সঘনাই যদি মানে এ আগৰ মানুহখিনি চাবাচোন তোমাৰ প্ৰতিটো মানে সোৱাদেই প্ৰতিক মানে প্ৰতি সাঁজতে প্ৰতিটো সোৱাদেই থাকে তাত এ তিতা টেঙা জ্বলা সব
আৰু এতিয়া মানে এতিয়া মানুহ বিলাকে কয় খাৰে টেঙাই খাবলৈ
মানে কিছুমান এতিয়া চাবাচোন তুমি ৰেচিপিবোৰ কিছুমান চাবাচোন যিবোৰ বেয়াও বেয়া বুলি এ দিয়া মানে এনেকে আৰু ভাল লাগে যি টি বনাই দিয়ে নহয় কিছুমান
অ সেইটোয়ে কৈছো আগৰ দিনৰ মানুহে টেঙাই তিতাই পি দিয়ে মোক কোৱাহে শুনিছো এনেকে মাটি মা আমাৰ খাৰত হেনো হেৰি ফালি ফালি দিয়ে এইটো কি কয় তোমাৰ তিতা কেৰেলা হেনো নেজানো আৰু আগৰ দিনত কি আছিলে আজি আজি কালিতো এতিয়া তিতাই টেঙাই খাব নালাগে বুলি
নালাগে বুলি কয় আৰু আগতেও শুনিছো বাৰু এইটো টো টিঙা তিঠা কি টিঙাহে আহিছে পা কথা খেলি মেলিেয়ে হৈ যায়গে
তেঙায় তিতায়ে
অ নলবা জুতি বুলি আছে এ আ আগতে বনৌষধি কিতাপ এখন পঢ়িছিলো সেইখন কিতাপখনত আছিলে
খাৰে টেঙাই নলবা জুতি আৰু কিবা কিবি আছে
অ
টেঙ এইবোৰে এতিয়া মানুহে খাব মানে আগৰ দিনৰ মানুহে খাইছে যদিও ইমান উপকাৰ নাই আজিকালি খালে তোমাৰ মা
অপকাৰ অ আজিকালি গেছে হ'ল কিবা আহে প্ৰেছাৰ আহে চুগাৰ সেইকাৰণেহে খাব নোৱাৰি বিষ হে এতিয়া মানে হাঁহৰ মাং হাঁহৰ মাংসটো এতিয়া খ নাখাই নহয় বহুতে বেমাৰৰ কাৰণে আগতে মানুহ কোনোবা আহিলে হাঁহে মায়ে প্ৰতিখন ঘৰতে থাকেই নহয় আৰু এতিয়াহে এইবোৰ কৰ'ৰবাৰ পৰা কিনিবগে লাগে
উম
ঘৰতে চবে মাছ পিছাইন মাছ গঁৰালত হাঁহ আগো ব্ৰইলাৰ চইলাৰ নোপোহে হাঁহ
উম তাকে হে
এতিয়া সেইবোৰ এতিয়া গোহালিত গৰু এতিয়া গৰু ন মানে প্ৰায় ঘৰত গৰু নাইয়ে
নাই আজিকালি টনা আজোৱা কৰিবলৈ মানুহ লাগে যে সেটো
মানুহ লাগে নোপোহাই গৰু ছাগলী হাঁহ আকৌ ছালত কোমোৱা
উম
কি অভাৱ একোৰে অভাৱ নাই
তাকেটো মানুহে যিমান কষ্ট কৰে তেনেকে খাবলৈও পায় ন এতিয়া তোমাৰ মানুহবলাকে কষ্ট নকৰা কাৰণে খাব মানে খাবলে পায় আৰ্টিফিচিয়েলে আৰু চব এতিয়া তোমাৰ চব
উম বনোৱা মানে এতিয়া ইঘৰে সিঘৰক সেইকাৰণে দিবও নোৱাৰে
কেনেকে দিব মানে এতিয়া কিনি অনা বস্তুতটো জানো তোমাৰ দি
সেইটোৱে কেনেকেনো দিব সেই আগতে মানে তোমাৰ সেইটো নাছিলে প্ৰতিখন ঘৰতে আছেই নহয় আৰু দিবলৈও কোনো কাকো হেৰি নকৰে কিবা এটা বনালে ইঘৰকো সিঘকো
ঘৰৰ বস্তুও খা আগতে এটা পাচলি কাটিলে কে ঘৰ বিলাই বিলায়
এতিয়া দেখোন পুলিতো নহয় হে নহয় হোৱা পিছত ফুলপহে মেলি সি আকৌ নাইকিয়াই হৈ
চা চাওঁতে-চাওঁতে আৰু আধা মৰা হৈ গৈছে
তাকেহে আৰু এতিয়া সাৰবোৰ তোমাৰ এই মানে যিখিনি আমাৰ হেৰি সেইখিনি নহয়-নহয়। কেঁচু সাৰটো সাৰটোকেও মানে এই ৰাসায়নিক হেৰি সাৰ
এতিয়া ৰাসায়নিক সাৰ মানে ব্ৰইলাৰ গোবৰ যিটো মানে তোমাৰ হেৰি দিয়ে এতিয়া মানে পাচলিবিলাকত দিয়ে সেই বস্তুটো বহুত মানে সাৰ উঠি কিছুমান মানে চাবাচোন সাৰ উঠি-উঠি কেনেকে মৰি যায়। ব্ৰইলাৰ গোবৰটো বহুত হেৰি থাকে মানে সাৰ মানে অত্যাধিক সাৰ থাকে আৰু তাত এইবোৰ কিবা মি হেৰি তোমাৰ এই শুকান মাছটো যে শুকান মাছৰ গুৰি দিয়া থাকে মানে সেইটো মানে দানাটোত উম সেইটো খাই পেলাই মানে তাতে ব্ৰইলাৰ গোবৰটো হয় ন'
তাৰ পিছত এনে ঘৰ ভাল নহয়, চব কথা পাতি মেলি আজৰি ভাল ঘৰৰ কথা সুধিছো।
অ', বাৰু ঠিক আছে।
তাকে উম হ'ব দিয়া।